অ' হেল্ল'।
অ' বুইছা নাই?
অ'
অ' কিক অ' কি কৰি আছা?
এয়া তোমাৰ এনেয়ে বহি
ভাত পানী খালা নে নাই?
ভাত পানী খালোঁ অ'।
হে আমাৰ আমাৰ হৈ গ'ল।
তাতখাই আহিছোঁহে এতিয়া।
অ'।
এ হ'ল দেই। মই তোমালে ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। অ' তাৰপি আজি মানে কিবা মানে ভাৰতবৰ্ষত মানে নিবনুৱা খাদিয়ে আছে। গম পাইছা নাই সেই সেইকাৰণে তোমাৰ মানে সেই নিবনুৱা ওপৰতে অকমান আলোচনা কৰিবলগীয়া আছিলে ভাবিলো তোমাৰ
ঠিকেই আছে নহয় নহয় বেয়া নহয় বেয়া নহয়
তাকে এতিয়া সেই তোমাৰ দেখিছা ন ভাৰতবৰ্ষত তোমাৰ সি মানে ষাঠি ষাঠি শতাংশতকৈও অধিক লোক তোমাৰ নিবনুৱা নিব কোনোবা আচলতে সমস্যাতো ভুগি আছে হয় নহয় বাৰু উম তাকে এতিয়া তোমাৰ
কি হৈছে আচলতে এই মিলাকে
তোমাৰ যে শিক্ষাটো যে গ্ৰহণ কৰে মানে শিক্ষিত হোৱাৰ পাছত কি হয় তেওঁলোকৰ মানে সেই উপযুক্ত মানে একো কৰ্ম সংস্থাপন নাপায়। মানে অ', তোমাৰ একো ধৰি লোৱা চাকৰি তাকৰিও নাপায়। তোমাৰ সেইকাৰণে মানে কি হয় তোমাৰ এই মানে যিসকল তোমাৰ শিক্ষিত লোক থাকে। সেইসকলে মানে তোমাৰ চাকৰি তাকৰি নোহোৱাকৈ তোমাৰ ঘৰতে বহি থাক কিবলগীয়া অৱস্থা মানে আৰু সেই তেতিয়া মানে সি সেই সেইখিনি যিখিনি ঘৰত এনেই বহি থাকিব লগীয়া হয় শিক্ষা অ শিক্ষা লাভ কৰাৰ ফলতো সেইবিলাককে আচলতে নিবনুৱা বুলি কোৱা হয় মানে সাধাৰণ।
হেল্ল'।
হেল্ল'।
অ অ শুনিছো শুনিছো।
অ অ।
তাকে সেই এতিয়া তোমাৰ আমাৰ নিব নিবনুৱা আমাৰ সমস্যাটো কেলে বাঢ়ি গৈছে গম পাইছা নাই এতিয়া তোমাৰ মানে। সেই তমাৰ শিক্ষা লাভ কৰাৰ পিছতো উচ্চ শিক্ষা মানে গ্ৰহণ কৰাৰ পিছতো কি হৈছে তোমাৰ। এতিয়া মানে। তেওঁলোকৰকো একো ব্যৱস্থা নাই। এতিয়া গতিকে আমি এইটো যিমান যি হলেও আমাৰ এই নিবনুৱা সমস্যাটো আমি। দূৰ কৰিবই লাগিব হয় নহয় বাৰু।
হয় হয়।
উম তাকে সেইকাৰণে মানে এতিয়া কি কৰিব লাগিব গম পাইছা নাই আমি। এতিয়া ধৰি লোৱা আমাৰ চাকৰিতটো ইমানখিনি চাকৰি সম্ভৱ নহয়। আমাৰ। আমাৰ দেশখনত তোমাৰ অ এখন দেশত এখন চৰকাৰেতো ইমান চাকৰি দিবও নোৱাৰে।
গতিকে চাৰ্টিফিকেট হয়। উম গতিকে গতিকে আমি কি কৰিব লাগিব এতিয়া তোমাৰ। আহ ধণৰ তোমাৰ বিজনেচ আৰম্ভ।
হয় হয়।
খোলিলো। বা কিবা এটা ধৰণৰ ধৰি লোৱা উদ্যোগ এটা প্ৰতিষ্ঠা কৰিলোঁ। তাৰ তোমাৰ অঁ এটা উ উদ্যোগ প্ৰতি তোমাৰ তাত বহুত লোকে তোমাৰ কৰ্ম সংস্থাপন লবলৈ পাব।
পাব পাব।
অ গতিক কে আমি সেই উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব, তোমাৰ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ লগে লগে তাত তোমাৰ বিভিন্ন ধৰণ নৰ কৰ্মচাৰী আহি যাব। তাত কাম কৰিবলৈ, তোমাৰ এটা উদ্যোগত তোমাৰ অ মিনিমাম তোমাৰ বিশ ত্ৰিশটা বিশ ত্ৰিশ জনটো কৰ্মচাৰী আহিয়ে যাব। গতিকে আমাৰ অ গতিক কে আমাৰ যদি সেই তাত যদি আৰু অত্যাধিক পৰিমানে যদি তোমাৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় তোমাৰ চৰকাৰেও যদি সেই উদ্যোগসমূহ প্ৰতিষ্ঠা কৰাত অকমান গুৰুত্ব প্ৰদান কৰে তেনেহলে হয়তো সেই আমাৰ অ যেতিয়া মানে স ভৱিষ্যতলৈ কি হব তোমাৰ সেই নিবনুৱা যি সমস্যা সেই সমস্যাটো নিশ্চয় দূৰ হব
দূৰ হব দূৰ হব
গতিকে তুমি সেই তাৰ তাৰ বিষয়ে এতিয়া কি বুলি ভাবা আমি নিবনুৱা সমস্্যাতটো আচলতে সেই তেনেধৰণে সমাধান কৰিবলৈ আমি চেষ্টা কৰিব লাগে নে নে আমি নিবনুৱাাসকল শিক্ষিত হৈও আছো আচলতে ঘৰতে বহি থকাটোৱে বেছি ভাল তুমি কোনটো
হয় আজিৰ যুগত কি হৈছে মানুহে আচলতে কাম বন নকৰিলে একো লাভ নাই এতিয়া ধৰা আমাৰ বন্
হয়
এতিয়া ধৰা কৈ চাই যে আমি বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপনৰ বাবে বিভিন্ন আমি বস্তু মানে স্থাপন কৰিব পাৰো তাৰে যে আমি ধৰা বিভিন্ন তাৰপিছত তেনেকুৱা ধৰণৰ বিজনেছৰ লগত ৰিলেটেড কিছুমান বস্তু আমি যদি স্থাপন কৰোঁ এতিয়া এটা ফেক্টৰীত তুমি কৈ চাই নাই বুলি ক'লেও আমি বিশ ত্ৰিশ জন মানুহ লাগিবই তেতিয়া কি হব মানে মানে যি শিক্ষিত হৈও এতিয়া এনেই পঢ়ি থাকিব সেই তেওঁলোকে মানে কি হব সেই কৰ্ম সংস্থাপনৰ জৰিয়তে মানে তেওঁলোকে সেই নিজৰ জীৱনটো সুন্দৰ ভাৱে যাপন কৰিব পাৰিব তেনেদৰে
হয় হয় তাকে তুমি এটা গুৰুত্বপূৰ্ণ কথা চা বাৰু আচলতে আমাৰ বিভিন্ন ধৰণৰ আমি তে তোমাৰ আমি লোকসকলৰ যিসকল নিবনুৱা সেই সমূহ সেই সমূহক আমি কৰ্ম সংস্থাপন দিবলৈ চেষ্টা কৰিব লাগে
হয়
অ আকৌ আকৌ কি কৰিব লাগে গম পাইছা নাই তোমাৰ সেই উদ্যোগৰ কথাটো ক'লোৱেই তাৰপিছত আমি তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ বস্তু তোমাৰ ধৰি লোৱা আমি অ কিবা ব্যৱসায়ো আৰম্ভ কৰিব পাৰো হয় নহয়
হয় হয় অ এতিয়া তোমাৰ এটা ব্য্ৱসায় আৰম্ভ কৰাৰ লগতে
তাত তোমাৰ বিভিন্ন ধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন হব গম পাইছা অ তোমাৰ সেই কৰ্মচাৰী যেতিয়া পৰিচ্ছন্ন হব তেতিয়া তোমাৰ কি হব অ তাত তোমাৰ সেই যিসকল মানে নিবনুৱা শিক্ষিত যিসমূহ নিবনুৱা সেই সেই নিবনুৱাস সমূহৰ কি হব তোমাৰ সেই তাত অ কিবা এটা স্থান পাব কাম কৰিবলৈ এটা সুযোগ পাব গতিকে অ অ সুযোগটো পোৱাৰ লগে লগে কি হব আমাৰ দিনক দিনে আমাৰ নিবনুৱা যি সমস্যা
কমি আহিব কমি আহিব
আৰু তোমাৰ সেই মানে যিসকল নিবনুৱা নিবনুৱাাসকলৰ প্ৰথম কথা হৈছে
অ যে ঘৰতে
তাৰ মূল কাৰণ হৈছে প্ৰথম কাৰণটো হৈছে তেওঁলোকৰ অ অৰ্থ মানে অৰ্থৰ অসুবিধা গম পাইছা নাই
অ টা কাম মানে ন হয়, অ'। হয়, হয়।
কৰিবলৈ তোমাৰ হাতত মূলধন নাথাকিব, তেতিয়া তুমি অব, সেটোটো কামটোতো কৰিব নোৱাৰা। হয়, নহয়? গতিকে, তোমাৰ, সেই, সেইটো কাৰণে আমি কি কৰিব লাগে, আমি, কাৰোবাৰ পৰা সহায়, মানে সহায় লৈ হ'লেও বা কিবা আজি
বেংকৰ। তেনেকুৱা বেংকৰ পৰা লোন-চোন লৈও আমি, ধৰি লোৱা কিবা এটা কাম আৰম্ভ কৰিব পাৰোঁ। কিবা এটা বিজনেছ
হয়, হয়, হয়। এতিয়া, ধৰা আমি আৰু এটা কামো কৰিব পাৰোঁ, ধৰা এতিয়া কি হয়, কি কিছুমান শিক্ষিত লোক আচলতে চাকৰিৰ আশাত, মানে বহি বহি তেওঁলোকৰ বয়স গুচি যায়।
হয়, হয়।
হয়। তাৰ পৰিৱৰ্তে যদি তেওঁলোকে নিজাকৈ এটা বিজনেচ আৰম্ভ কৰে, ধৰা, আজিকালি একদম খুব প্ৰচলিত এটা বিজনেছ হ'ল, আমাৰ
হয়। ফাৰ্ম, ফাৰ্ম, হয়। ফাৰ্মিং হয়, আচলতে। । ফাৰ্মিং, অ', ফাৰ্মিঙতো বহুত লাভ, গ'ম পাইছা নাই? তোমাৰ, অ'। আমাৰ গাঁৱতে মানে ল'ৰা এটা আছে সি তোমাৰ মানে শিক্ষিত, দেই। শিক্ষিত হৈও আচলতে চাকৰি ইমান চিন্তা কৰা নাই। কাৰণ সি তাৰ, তাৰ মানে ঘৰত দু খন ব্ৰইলাৰ ফাৰ্ম আছে। সেই-সেই সি ফাৰ্মৰ পৰাই তোমাৰ, তালৈকেও ইনকাম কৰে মানে।
হয়। সেইটোৱে আচলতে আমি, অ', বিভিন্ন ধৰণৰ ফাৰ্ম যেনে ব্ৰইলাৰ ফাৰ্ম তুমি ক'লাই ব্ৰইলাৰ ফাৰ্ম হওঁক বা বিভিন্ন ধৰণৰ আমি লোকেল মুৰ্গীৰ ফাৰ্ম খুলিব পাৰোঁ বা আমি ধৰা যদি ঘৰত আমাৰ ফিচাৰী আছে, তেনেহ'লে একেলগে আমি ফিচাৰী আৰু ব্ৰইলাৰ ফাৰ্ম, দুইটা চলাব পাৰোঁ। কাৰণ কেলে আমাৰ যিসমূহ ব্ৰইলাৰ থাকে, হয়, মৎস্ উৎপাদন। আমাৰ ব্ৰইলাৰ সমূহ যে থাকে, সেই ব্ৰইলাৰসমূহে আচলতে কি হয়, যিটো মানে এ, পেলনীয়া দ্ৰব্য, মানে তেওঁলোকৰ যিটো গোবৰ, হয়, বিৃষ্ঠা, সেই বিষ্ঠাবোৰ আচ মাছে মানে খাই। এ, মাছ তেতিয়া আমি মানে, একেলগে দুটা বিজনেছ চলাব পাৰোঁ ন? ব্ৰইলাৰৰ যিখিনি বিষ্ঠা সেইখিনি আমি যদি ফিচাৰীটোত দি দিওঁ, সেই মাছখিনি খাই, সেই মাছখিনিৰ কাৰণে মানে বেলেগকৈ দানা কিনিবলগীয়া নহয়।
হয়, হয়।
মি তেনেদৰে আমাৰ ব্ৰইলাৰৰ বিজনেচ বস্তু চলিলে আৰু লগতে আমাৰ কি হ'ল, মৎস্য উৎপাদনো হৈ থাকিলে। দুইফালৰ পৰা আমাৰ পইচা আহিলে, তেনেক্ষেত্ৰত আচলতে চাকৰি কোনো প্ৰয়োজনেই নাই।
প্ৰয়োজন নাই, প্ৰয়োজন নাই, হয়। আচলতে সেই চাবলৈ আমাৰ সেই বিজনেছৰ, বিজনেছৰ পৰা আচলতে, আমাৰ বেছিয়ে হেৰি হয়। মানে এটা সাধাৰণ চাকৰিতকৈ, বিজনেছৰ পৰা আমি প্ৰফিটটো বেছি পাওঁ। হয়, নহয়? অ', গতিকে আমি সেই বিজনেচ কৰিলে আমাৰ বেছি লাভ হ'ব। হয়, নহয়? গতিকে বিজনেচ বিলাক আমি আৰম্ভ কৰিব লাগে, আমি সৰু সুৰাৰাকৈ। এতিয়া তোমাৰ চোৱা, এতিয়াতো আমি, তুমি যদি তোমাৰ হাতত মূলধনো নাই। তুমি যদি, ধৰি লোৱা, কোনবা ধাৰ চাৰ কৰি মেলি হলেও, তুমি-তুমি সৰুৰ পৰা আৰম্ভ নকৰি, যদি একেবাৰে প্ৰথমতেই ডাঙৰ আৰম্ভ কৰা, হয়, তেনেহ'লে হয়তো তোমাৰ, তুমি বিফল হ'ব চাগে। সেইটো মোক, অ', মই কথাটোটো কেলে কলো, কাৰণ তুমি যেতিয়া প্ৰথমে ডাঙৰকে ষ্টাৰ্ট কৰিবা, ডাঙৰকে ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে তোমাৰ মূলধনো সহকে লাগিব,
সৰহকে লাগিব, অ'। কৰিবই লাগিব।
আৰু তোমাৰ হাতটো ইমান ইনভেষ্ট কৰিব পৰাকৈ ইমান পৰ্যাপ্ত পৰিমানৰ তোমাৰ মূলধন নাই। গতিকে তুমিটো সেই বিজনেচটো তুমি মানে তুমি নিবিচাৰিলেও তুমি সেই বিজনেচটোত লাষ্টত এৰিবগে লাগিব, তুমি তাত সেইটো মানে তোমাৰ ফ্লপ মাৰিবই। গতিকে অহ গতিকে তুমি অহ সকলো বস্তু আচলতে সকলো বস্তু আচলতে তুমি ডাইৰেক্ট ডাঙৰ পৰা একো কামেই কৰিব নোৱাৰা। তুমি প্ৰতিটো বস্তুৱে অঁ প্ৰতিটো বস্তুৱে তুমি একেবাৰে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব, তেতিয়াহে তুমি মানে এদিন সফল হবাগে, গম পাইছ জীৱনত গতিকে আমি সফল হবলৈ তোমাৰ
পাৰ হবই লাগিব
অ গতিকে আমি সেই দুখ কষ্ট বিলাক নেওচি আমি কি কৰিব লাগে জীৱনত সফল হবলৈ হেৰি কৰিব লাগে আৰু মানে একদম হেৰিৰ পৰা আৰু সৰুৰ পৰা আৰম্ভ কৰিব লাগে কাৰণ বেছি মুখ মেলিলেও বেয়া যে গতিকে সেইটো কাৰণে একেবাৰে সৰু পৰা আৰম্ভ কৰিব লাগে তোমাৰ সৰুৰ পৰা তুমি দৰকাৰ হলে বঢ়াই বঢ়াই গৈ থাকা গতিকে সেইখিনিয়ে কথাখিনি তেনেকে তোমাৰ সৰু পৰা বিজনেছ আৰম্ভ কৰিও আমাৰ নিবনুৱা যি সমস্যা সমস্যাটো দৰ কৰিব পাৰি হয় নহয় গতিকে সেইখিনি আৰু নিবনুৱাৰ ওপৰত আজি ইমান খিনি কথা পাতিলো আৰু তাকে আজি আলোচনা কৰি কেনেকুৱা পালা বিষয়টো
হয় মোৰ ভালে লাগিলে বাৰু দেই ধৰা কিছুমান নজনা কথা মই তোমাৰ পৰা শিকিব পাৰিলো
হয় হয় নিশ্চয় নিশ্চয় গতিকে তোমাৰ পৰাও মই বহুত নজনা কথা জানিলো বাৰু দেই তোমাক কিছুমান আইডিয়াও পাইছো মই তোমাৰ পৰা কিছুমান অ তাকে ভাল লাগিলে কথা পাতি
পাতিম পাতিম নিশ্চয় পাতিম
এতিয়া আজিলৈ ৰাখিছো আৰু দিয়া
অ অ হ'ব দিয়া